হেল্ল'।
মই বন্ধু কোৱা, কি কৰিছ? বঢ়িয়া-বঢ়িয়া।
অহ, ক'ত আছা ক'ত? মোৰো ভালেই।
অহ', অহ'।
অহ, তুমি ক'ত আছা ক'ত?
মই লগৰ এজনৰ ঘৰলে ওলাই আহিছিলোঁ আকো গৰমত মানে সিহঁতৰ ঘৰতে আহিলোঁ।
অহ, আচ্ছা আচ্ছা। মই এই মাত্ৰ ঘৰ আহিলোঁ বাহিৰৰ পৰা। কৰি মেলি উম। তাৰপিছত আজি, আজি তোমাৰ এইটো সুমন আৰু ৰাকেশক লগ পালোঁ।
অহ।
উম' এনেই আহিছিলে মানে ৰাতুলৰ দোকানত।
তাৰপিছত, তাৰপিছত তাইৰ এটা লগৰ এটা ৰুমত গ'লো মোহন বুলি।
অ'।
তাতে অলপ মানে এই মানে এইটো ত্ৰিদীপ নেকি যে লগৰটো যে জয়দীপ।
অ',
অহ, সি আছিলে, অলপ কথা-চথা পাতি পেলাই আহি গলোঁ আৰু।
সি কি, তাকলৈ তোমাক লৈ গ'ল সিহেন্তে।
অহ, মোক লৈ গৈছে তোমাৰ চুমনে। উম, কোৱা কিবা কথা আছিলে বোলে তোমাৰ?
অহ, মই তোমাক বিশেষ কাৰণ এটাত ফোন কৰিলোঁ মানে।
অহ, কোৱাচোন?
মই ধৰা অলপ পইচা-চইচা মিলাই কৰি মানে তাৰ মানে ভাবিছোঁ।
উম।
মানে চব পইচা গোটাই লৈ পেলাই মোৰ এনেকে ধৰা ব্যৱসায় চব মিলাই, মানে মই ভাবিলোঁ মই এখন গাড়ী লওঁ চাৰিচকীয়া।
উম।
মানে মোৰ কাৰণে ধৰা তোমাৰ এতিয়া মোৰ তেনেকে মানে গাড়ীৰ ওপৰত মোৰ ধৰা, ইমান এটা নলেজ নাই মানে ইমান এটা জ্ঞান নাই। হ'লেও মানে অলপ চলপ আছে, মই ভাবিলোঁ যে তোমাৰ পৰা মানে কনফাৰ্মেশ্যনটো লওঁ বা কি গাড়ী ল'লে ভাল। কি গাড়ীত কেনেকুৱা ফিউচাৰ্চ পায়, মোৰ মানে ধৰা এনেকুৱা লাগে মোৰ গাড়ীখনৰ মানে মোৰ এইটো নহয় যে বহুত মানে পিক আপ হ'লেই হ'ল। বা এনেকুৱা স্পীডত যোৱা গাড়ী এনেকে মানে কি মানে মোক এটা লাগে অলপ ৰড বেজেঞ্চটো থাকক বা এনেকে গাড়ীখন অলপ ফিচৰ্ছো বিচাৰোঁ আৰু ধৰা, বাজেটটো তোমাৰ বিশ লাখৰ ভিতৰতে।
বিশ লাখ, তোমাৰ এতিয়া চিডেন ল'বা নে, এ চি বি ল'বা?
মই মানে, মোৰ মানে কি হয় মোৰ মনটো মানে এ চি বিত আছে।
অহ।
কিন্তু মই ভাবিলোঁ মানে মোৰ এনেকুৱা লাগিছে মানে মোৰ কিছুমান চিদ্ধান্তকাৰো মোৰ বহুত ভাল লাগে যেনে তোমাৰ ভাওনাখন হওঁক বা তোমাৰ এইখন যে কি কয় এইটো স্কোৱাডাৰ যে ভাৰ্টাছখন হওঁক।
তাৰপিছত ফ্লাবিয়া।
স্কোৱাডাৰ আছিল নাছিলতো, ভাৰটাছখন হেৰি আছিলে বলচাইকৰত। অহ, তাৰপিছত স্কোৱাডাৰ এইখন যোনখন হেৰি আছিলে। কি আছিলে শ্লাবিয়া সেই তিনিখন মানে মোৰ কিয় এটা মানে ভাল লাগে মোৰ গাড়ীখন। বাকী এইবিলাক ভাল নালাগে মোৰ এইবিল এক্সডেণ্ হওঁক কিবা-কিবি এইবিলাক গাড়ী মোৰ নালাগে।
অহ', অহ'।
মানে মোক এ চি বিউৰ ভিতৰত কোৱাচোন তুমি কি ল'লে ভাল হ'ব।
এ চি ভি তোমাক শ্বুট কৰা ন'।
উম।
তুমি এ চি বি ল'লে তোমাৰ হেৰিয়াৰৰ তোমাৰ ছেকেণ্ড এ‌ ছেকেণ্ডটো বোলে, ছেকেণ্ড পিচ নহ'লে মিড মডেলটো‌ আহি যাব।
উম।
বিশ লাখৰ ভিতৰত, তাৰপিছত গৈ বেলেগ ক্ৰেটা আছে চেল্টচ আছে নতুন।
নাই ক্ৰেটা-ক্ৰেটা মই পচন্দ নকৰোঁ ভাল নালাগে।
তাৰপিছত গৈ পেলাই স্কৰ্পিঅ' আছে জেড এড মডেলটো।
স্কৰ্পিঅ' নাইন ন'। এই গাড়ীখন কিন্তু মোৰ ভাল লাগে কিন্তু দেই, মানে এটা বিগ ডেৰি বুলি কয় ন' মজা লাগে গাড়ীখন কিবা এটা উম।
তাত তুমি জেট ফ'ৰত তুমি ফ'ৰ বাই ফ'ৰো পাবা।
অহ, সেইটো কি মোৰ বিশ লাখৰ আনডাৰত আহি যাব নেকি?
আহি যাব অহ। মানে তোমাৰ কেচত ল'বানে, কি কয় লোনত ল'বা?
নহয় মানে মোৰ হাতত মানে কেচ আছে।
অ',
মানে মোৰ এতিয়া ধৰা কেছ মোৰ ওঠৰ লাখ মান আছে মোৰ টেল পুৰা ফিক্স বিশ লাখ নাই মানে মোৰতাত।
আচ্ছা আচ্ছা।
মই ভাবি আছোঁ কেছত ললেতো বহুত কেয়ৰ হৈ যাব কিবা বহুত ধৰা তোমাৰ বিজনেচৰ কিবা চব দেখাব লাগে ইনকাম টেক্সৰ কিবা কিবি এগাল ধেৰ লাগিব এইবিলাক মানে মোৰ ইমান এটা জেঞজালত পোৰ মন নাই লাগিলে মই মানে ই এম আইটে লৈ পেলাই চলাই দিম আৰু মোৰ বাকী কেছ নাই কাৰণ মই তেতিয়া মানে কিবা পইচাটো বেলেগ জেগাটো কিবা ইনভেষ্ট কৰি ৰাখিব পাৰিম ন'।
নহলে তুমি এক কাম কৰা
উম,
তুমি ওঠৰ লাখ আছেতো আঠ লাখ টকা ডাউন পে'মেণ্ট দিয়া বাকী তুমি বাৰ লাখ টকা তুমি লোন কৰি দিয়া আৰু দশ লাখটো যোন থাকিব তোমাৰ তুমি সেইটো এছ আই পি কৰি দিয়া
অ', সেইটোয়ে ভাবি আছো মই এচ আই পি কৰিম বুলি
অ',
এতিয়া বিশ লাখৰ ভিতৰতো স্কৰপিঅ' এন অ'ৰ মই কোনটো মডেল পাম মই হেৰিয়াৰখন ভালেই লাগে কিন্তু মই এতিয়া ভাবিলোঁ তুমি ক'নটে মানে মই স্কৰপিঅ' এন খনে মোৰ পচন্দ লাগে তোমি কোৱাছোন সেইখন ললে এতিয়া মোৰ কাৰণে মানে সেইটো কি ফিচাৰ আছে জনাব পাৰিবা নেকি?
স্কৰপিঅ এনত তোমাৰ স্কৰপিঅ এনত তোমাৰ এইটো ইলেক্ট্ৰিক ষ্টেৰিং পাবা তাৰ পিছত গৈ পেলাই তুমি হাৰমান কাৰ্ডেনৰ তুমি অডিঅ' চিষ্টেম পাব মানে স্পীকাৰ
অ', অ',
তাৰপিছত তোমাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ তুমি ডাঙৰ পাব যিহেতু এ চি বি আৰু ডাঙৰ এ চি বি যিহেতু
সেইটোতো হয় বাৰু
অ', তাৰ পিছত গৈ পেলাই ফ'ৰ বাই ফ'ৰ পাবা য'তে ত'তে লৈ যাব পাৰিবা
উম, সেইটোতো তোমাৰ সেইটো ফৰ বাই ওপৰতো তোমাৰ এইতোটো নহয় ফ'ৰ বাই ফৰটো নহয়, ফৰ হুইল ড্ৰাইভে পাম।
নহয় নহয় ফ'ৰ বাই ফ'ৰ পাবা, ফ'ৰ হইল ড্ৰাইভ মানে কি তুমাৰ, এ চাৰিটা ছকা একেলগে ঘূৰে ন' অল হুইল ড্ৰাইভ। সেইটো বেলেগ, ফ'ৰ বাই ফ'ৰটো মানে তোমাৰ ফৰ ল
সেইটোয়ে তো ফৰ বাই ফৰ মানে স্কৰ স্কৰপিঅ' এনত ফৰ বাই ফৰ পাই জানো?
পাই পাই তোমাৰ জেড এডত পায় আৰু জেড এড এলত পায়, একদম টপ মডেলত পায় আৰু মিড মডেলত পায়।
অ', আৰু বেলেগ তোমাৰ কিবা এনেকুৱা ভেণ্টিলেটেড চিট এইবিলাকৰ ফিচাৰ্ছ থাকে নেকি?
ভেন্টিলেটেড চিট থাকে তোমাৰ টপ মডেলখনত, টপ মডেলখনতো নাই তোমাৰ স্পেচিয়েল এডিশন এটা ওলাইছিলে
স্কৰপিঅ এন কাৰ্বন এডিশন বুলি তাত পাইছিলে।
আৰু মই মাজতে এটা ৰিলচ পাইছিলো হা চচিয়েল মিডিয়াত মানে এইটো বস্তু চাই থাকোঁতে তাত এ এখন গাড়ীত মানে তোমাৰ এনেকা কিবা এটা বস্তু কিবা অন কৰিছিলে স্ক'ৰ্পিঅ' এনেই হয়। কি অন কৰিছিলে নাজানো তাত মানে ধৰা এলেক্সা যোনটো টাইপ নহ তেনেকে কলা ধৰা তেনেকে কিবা এটা আছ তাতে ছানৰুফটো খুলিব দিয়ে মানে অ'মেটিক ছানৰুফ খোলে।
তোমাৰ এইটো হেণ্টৰ এটা এ আই আছে নহয় এড্ৰেনক্স বুলি এড্ৰনক্সত মানে এটা আছে সেইটো তুমি মানে ভইচৰ লগত তুমি ডিলাৰৰ পৰাই মানে কৰি ল'ব পাৰি সেইটো তুমি অপেন ছানৰুফ তাৰ পাছত গৈপেলাই মিউজিক চিষ্টেম অন কৰিব ক'লে সেইটো অন হৈ যায় জি পি এছ অন হৈ যায় বহুত মানে ভাল আৰু।
মানে সেইখন এতিয়া চাব গ'লে মানে চব ফালৰ পৰা মোৰ কাৰণে ভাল হ'ব আৰু হয় নে?
এহ তোমাক চুটো কৰিব তুমি ওখ পাখ ন' অলপ মানে হেভি টাইপমানে মানুহটো তোমাক মানে এছ ইউ ভি এ শ্বুট কৰিব। চিডেনতো ভাল লাগিব কিন্তু এ চি বিত মানে বেছি মানে লোক্স আহিব মানে বুজিছা? উম।
এ চি বিটো ফিলটো বেলেগ দিক। তোমাৰ য'তেই মন যায় যেনেকে মন যায় উঠাই লৈ যাব পাৰা তুমি, চেইদানততো নোৱাৰা নহ।
চিদনত নোৱাৰে। খালি এটই বস্তু খালি বডি ৰলটো বেছি যিহেতু এচিবিত লেডৰন ফ্ৰেম।
অহ সেইটোতো হয় বাৰু বদি ৰোলটো, বদি ৰোল এটা মোৰোটো মোৰ সেইটোতো ক'লো মোৰো মানে ইমান এনেকুৱা কথা নাই মানে মই এনেকুৱা নহয় মই ওৱান ছিক্স ওৱান এইটিত যাব নালাগে নহ, মই আৰামত ড্ৰাইভ কৰি মানে ধৰা তোমাৰ হাইৱেত মানে ওৱান টুৱেন্টি, ওৱান ফৰ্টি হ'লেও মোৰ কাৰণে মানে পুৰা একদম চাফি মোৰ কাৰণে হৈ যাব যথেষ্ট মানে।
আৰু আমাৰ ৰাস্তাও মানে তেনেকুৱা ভাল নহয় ন য'তে ত'তে
সেইটোৱে সেইটোৱে সেইটোৱে সেইটোৱে হয় বাৰু সেইটো ঠিক কথাই কৈছে আৰু চেদানত ত' আমাৰ ইয়াত বহুত প্ৰব্লেম হ'ব। যি গাত-গোট ধাংকে ক'ৰবাত লাগি গ'লে আৰু বস্তু এৰি যাব তলত।
সেইটোৱেতো। তোমাক এই ডাঙৰ এ চিয়ে ভাল লাগিব স্কৰপিঅ এন এক্স ইউ ভি এক চেভেন এক্সটো ছাগে নাহে। বিশ লাখৰ বেছি হৈ যায় সেইটো, চাফাৰীও বেছ
মোৰ সেইটো মই সঁচাকে কব গ'লে মোৰ চেভন এক্সটো মোৰ পচন্দ নালাগে। মানে মোৰ ভাল লাগে কিন্তু মই নিজৰ হিচাপত মই পচন্দ নকৰোঁ।
উম উম সেইটো মানে তুমি মানে চলোৱা গাড়ী নহয়, চলোৱা গাড়ী তোমাৰ মানে যেনেকে
ধৰা মানে অহ সেইটোয়ে তুমি ধৰা চলাবা তুমি মানে এইটো গাড়ী চলাওটে মানে এনেকুৱা ফিল হ'ব যে মানে অলপ ৰড প্ৰাইজেঞ্চ আছে গাড়ীখনৰ।
আছে আছে অহ কিন্তু মানে এক্স ইউ বি অহ এই কি কয় এইটো, মানে এক্স ইউ ভি খন মানে কি কচোন? চলাবলে ভালেই তাত মানে দাভিঞ্চিচ চাচপেন্সন আছে নহ প্ৰিমিয়াম সেইটো মানে, তুমি সেইটোত মানে চলোৱাত কে বেছিমানে তুমি মানে এনেই মানে বহি পেলাই যাবলৈহে তুমি মানে বেছি মানে ভাল পাবা মানে গড়ী।
অহ বেলেগে ড্ৰাইভাৰে চলাব ধৰা তুমি বহি কৰি যাবা তেনেকুৱাত আৰু।
অহ।
মই ভাবিলো ন মানে এ তোমাৰ স্ক'ৰ্পিঅ মানে এছ ইলেভেন এখন যোনখন
অহ
সেইখন কি বেয়া হব নেকি এচ ইলেভেন?
স্কৰ্পিঅ এচ ইলেভেনত যে সঁচা কথা ক'ব গ'লে
উম।
গাড়ীখনৰ লোকচৰ বাহিৰে একোৱে নাই পাৱাৰ আছে কিন্তু ধৰা ক্লাছডাল হেভি হয়। ষ্টেৰিংটো টান পাবা তুমি। এইটো তোমাৰ স্কৰপিঅ' ক্লাছিক হাইড্ৰল
অ তান হয় সেইটো কাৰণে স্কপিঅ খনট পাবা তুমি ইলেক্ট্ৰিকেল ষ্টেৰী বহুত ইজি ঘূৰাবলৈ মেলিবলৈ বুজিছা।
কিন্তু মানে মোৰ কিন্তু সঁচাকে মোৰ স্কৰ্ফিও খন এছ ইলেভেন খন যুনখন ক্লাছিক খনও কিন্তু হিব- মানে মজা লাগে গাড়ীখন।
এখন লোক কি কি কৈছো তোমাক? লুকচৰ বাহিৰে মানে বহুত মজা মানে লুক্চ মানে তাৰ।
সেইটোয়েতো কিবা এটা ভাল লাগে ন? কিবা এটা মানে মানে গাড়ীখন চলত এনেকুৱা লাগে আহি থাকিলে। মানে এনেকুৱা এখন মুডত মানে থাকা মানে এনেকুৱা এটা ফিল হয়। কিন্তু মানে মোৰ আগ সেইটো কিন্তু মই আগতে বহুত ভাল পাইছিলোঁ। কিন্তু মই দিক দিনে যেতিয়া মানে অলপমান মই নিজৰ ফালৰ পৰা মানে যেতিয়া মই ভাবিলো না মই ল'ম যেতিয়া ইমানখিনি পইচা ইনভেষ্ট কৰিম মোক কিবা এ ফিাৰ্চ লাগিব।
উম উম।
সেইখন গাড়ীখনত মানে ধৰা তোমাৰ চাব গ'লে এনড্ৰইড তৰ বাহিৰে একো নাই।
আৰু স্পীিকাৰছো বেয়া তাৰ।
অ, আৰু মানে মই নিজে বহিছো ন মোৰ লগৰ গাড়ী ন নে এনেকুৱা, লাগে ধৰা গাড়ীখন যেতিয়া গান বজা মানেপিছফালৰ পৰা অলপ, একে লাষ্টৰ চিটত যোন প সি অক ফিলড পায় মানে যোনটো মিউজিকৰ। কিন্তু মাজত একো নাই আগফালে আগফালে চিট কেইটাে মাজৰ কেইটা একদম বেটাৰ লাগে।
উম, উম,
কিন্তু সেইটো গাড়ী কিন্তু ধৰা ৰড প্ৰেজেন্ঞ্চ এটা আছে বা তোমাৰ চলাৰ ফিল্ড এটা আছে। তে কিন্তু মান ধৰা নিজ হিচাপত তুমি যোনটো গাড়ী পইচা ইনভষ্ট, ল'বা সেইটো হিচাপত কিন্তু সেই গাড়ীখন কাম নাই হয় নহ কুৱা উম, সেইটোৱেটো।
অ পালতিমাৰি দিয়ে বহুত।
অ, সেইটয়ে বহুত তেনেকুৱ পাইছো মই অলপমান মানে বডি ৰলটো অকণ জোখত বেছিয়ে হয় ন? উম, সেইকাৰণে আৰু কিন্তু মই দিনক দিনে মানে মই যেতিয়া লাহে লাহে গাড়ী কেইখনৰ ভিতৰত মানে ধৰা। মই গাড়ীখনৰ বিষয়ে মান মই যেতিয়া এলাইজ কৰিছো ন বস্তুাক চাইছো,
উম,
তেতিয়া মানে মোৰ এনেকুৱা লাগি আছে এতিয়া মান মোৰ স্কৰপিঅ এনখন দেখিলে মানে মোৰ এনেকুৱা লাগে নয় এখন যে, মানে মই স্কৰ্পিঅ এছ ইলিভেনখনত কওঁ মানে আজিকালি বহুত মজা লাগিব ললে এনখন।
এনখন ন এনখন বহুত ধুনীয়া ন গাড়ীখন।
আৰু বহুত নষ্ট লাগে কি মানে বেয়া মজা লাগে মানে।
অ', তাত এল ই ডি থাকে তোমাৰ স্কপিঅত তোমাৰ ক্লাছিকত এইটো থাকে হেল'জেন।
তাৰ পিছত তাৰপিছত গৈ পেলাই স্কৰপিঅ এণ্ডটো মানে ইমানেই মানে বেয়া মানে এৰ ডাইনেমিক্সত।
অ',
তাত মানে তোমাৰ পাঁচ নম্বৰ চাকা এটা দি দিয়ে মানে তলত চাবা তুমি পাঁচ নম্বৰ চাকা এটা সৰু, স্কৰ্পিঅ' ক্লাছিকত।
অ, ক্লাছিকৰ অ, অ, ইয়েছ-ইয়েছ তুমি এইটো ভাল কথা এটা ক'লা কিন্তু দেই। মান অলপ গুৰুতপূৰ্ণ কথাটা ক'লা সেইদিনা মাজতে মানেটো বস্ত, বিষয়ে চাওঁতে মই ৰিলচত পাইছিলো যে এই চেকাটো কিয় দিয়ে বলে কিবা মানে ধৰা এ, এইটো কি কয় এন ডমিংৰ কাৰণে দিয়ে ন এইটো মানে ধৰা এ, হেৰি গাড়ীখন মানে বলিৰল নহবৰ কাৰণে।
তোমাৰ টপ স্পীডত মানে। টপ স্পীডত মানে চাকা টো মানে নামি জাই মানে বেলেজ কৰিব মানে
অ, অ, সেইটোৱে। ঠিকে আছে মই তেনে ভাবিছোঁ তোমাৰ অহা সোমবাৰ মানে মই সৰুফুৰে পৰা এলটো এনখনেই বুক কৰোঁ নেকি?
বুক কৰি লোৱা মোৰ তাতে মানে লগৰ এটা আছে চিলচত কৰে তোমাক। ভাল ডিছকাউণ্ট দি দিব তাত, এক্সেচাৰিজো তোমাৰ ফ্রীত দি দিব।
কিবা এটা মিলাই, মিলাই মোক কিবা এটা কৰাই দিয়া, চিনাকি কৰাই দিয়া তোমাৰ লগতে যাওঁ নহ'লে।
এই আমাৰ যে লগৰ যে সুদীপ্ত বুলি যে। তোমাৰ লগতো ভালেই না সিও। সিহে কৰি আছে, অ' সিহে কৰি আছে। অ, মাহেন্দ্ৰত কৰি আছে চেইলছত।
উম, সিটো ধুনীয়া গান গায় ন।
অ',
তাৰ মাজতে চাইছিলো ষ্টৰি বিলাক। তাক পাইছিলো সি কিবা ষ্টেজ প্ৰগ্ৰেমো কৰি আছে।
ষ্টেজ প্ৰগ্ৰামৰ ফটোগ্ৰাফাৰ কোন আছিলে কোৱাচোন।
কোন হা।
অ'।
অ', বৰহীয়া ক'ত কৰিছিলে এয়া।
হেয়া তোমাৰ কৰিছিলে এইটো যে চানমাৰীৰ ফালে থকা টি বি হস্পিতালত আছে যে।
অ', অ' অ'।
সেই পিনে।
অ'। মোৰ কিন্তু মানে গোটেই খিনি মানে আজি এনেকুৱা লাগিছে মনটো মানে অলপ ভাল। মোৰ এনেকুৱা লাগিছে তোমাৰ লগত গোটেই কথাখিনি পাতিলোৱে আৰু নো মানে এতিয়া মানে মই গ'ম পালো যে মোৰ কাৰণে স্কপিঅ' এনখন একদম বহুত ভাল গাড়ী আৰু এয়ে বডি মানে বহুত চুট কৰিব মানে ফিচা্ৰজ বোৰ ভাল লাগিলে ছেকেণ্ড টপ নালাগে ছেকেণ্ড টপ টো ঠিক আছে।
অ', তোমাৰ এইটো তোমালোকৰ সেইটো সেইটোৱে চব আহি যাব চান ৰফো আহি যাব তোমাৰ।
সেইটোতো আৰু টপ মডেলটো নো মই কি কৰিব লাগে আৰু ইমান ছেকেণ্ড টপটোৱে যথেষ্ট।